হেল্ল' অঁ কল হয়।
আচ্ছা' ক কি কৰি আছা?
এ আছো আৰু এনেই, কিনো কৰিবি।
কামে-চামে যোৱা নাই নিকি?
কাম-চাম নাই নহয় এনেই আছো মই এতিয়া বৰ্তমান।
অঁ' কাম-চাম কি কি হ'ল মানে কামচাম তোৰ?
কাম-চাম মানে কি মানে কাম মাজতে এটা কৰিছিলো টেম্পুৱাৰি তাৰপিছত নাই আৰু ত' মানে- কাম টেম্পুৱাৰি হিচাপত কৰিছিলো পোন্ধৰদিন কৰিলো তাৰ পাছত অহ' খতম হৈ গ'ল তাৰ পাছত এতিয়া এনেই ঘৰত বহি আছো।
অঁ, পুন্ধৰদিন কি যে কেনেকুৱা ধৰণৰ কাম কৰিছিলি মানে তাত?
তেনেকুৱা ধৰণৰ মানে ট্ৰাছপৰ্ট কোম্পানীত কৰিছিলো আক
ত তাতে কেনেকুৱা টাইপৰ কি কি কৰিব লাগে এনে তাতে
এই বিল চিল বনোৱা বিল চিল বনাব লাগে ডাটা এন্ট্ৰি কৰিব লাগে সেই
বিল বনাব লাগে
বিল বিল বিল বনাব লাগে তাৰ পিছত আৰু
অ
এই ডে ডেটা এণ্ট্ৰি কৰিব লাগে যোনখিনি ডেটা থাকে সেইখিনি এণ্ট্ৰি কৰিব লাগে চিষ্টেমত এন্ট্ৰি কৰিব লাগে যিমানখিনি ডাটা কালেকশ্যন আছে সেইখিনিয়ে এণ্ট্ৰি কৰিব লাগে সেই আৰু
অ অ দাটা মানে কি নু তাহাতে কি দাটাটো
আ এ মানে তুম দাটা সিহঁতে দিব ন ত আমি ক' পা পাম মানে সিহঁতৰ পাছপৰ্টৰ যিমানখিনি ডাটা থাকে কিমান মাক্স গৈছে কিমান মাক্স বহুত থাকে ন আৰু ধৰি ল বহুত মানে ট্ৰাকে ট্ৰাকে মাল বহা আহে তে সাধাৰণ ডাটা নাথাকে না এই যে হেৰি কনটেইনাৰ হিচাপত মাল আহে অ ট্ৰানসপৰ্ট কোম্পানী মানে বুজি পাইছাই কনটেইনাৰ হিচাপত কনটেনাৰ কাৰণ তেনেহলে কিমান কি কাগজ পাতি থাকে সেইটো মাহত দাতাটো হেৰি কৰিবই লাগিব আৰু এদিনত কমচে কম বহুত আহে বহুত আহে আমাৰ তুমি ধৰি লোৱা পাঁচশ ছয়শ মান আহিবই মিনি মাম মেক্সিমামটো বহুত আছে মিনি মাম কথাছো তে ইমানখিনি ডাটা তাই দাটাই খিনি মিলাব লাগে মানে এণ্ট্ৰি কৰি থৈ দিব লাগে মানে সিহঁতৰ চিষ্টেমতে একচেলত এণ্ট্ৰি কৰি থৈ দিব লাগে তাৰপিছত আৰু বিল চিল বনাব লাগে সেই ডাটাখিনিলে সিহঁতক দুমাহৰ কানটিনৰ মালিক মানে হেৰি আহে আৰু জমা দিব হেতে সিহঁতক বিল চিল বনাই পেলাই পাছ কৰি দিব লগা সেই কথা
অ আৰু কি বুলি কয় আহ
অ কোৱা
মানে কি বুলি কয় এইটো ধৰিলও অ তাতে মানে কিমান দিন কাম কৰিলি তহতে
এ পোন্ধৰ দিন পোন্ধৰ দিন কৰিলো
আচ্ছা বা তাত তাৰ পৰা ধৰি লও পোন্ধৰ দিন মান যে কাম কৰিছে ক পোন্ধৰ দিন এনে কিবা শিকালি কিবা শিকপা চিকপা পাইছা নে এনেকুৱা শিকা চিকা
এ কিনো শিকোৱা বাৰু আৰু তুমিও কোৱাচান মানে তাতে এনে একে বাক কে একো শিকা চিকা নাই আৰু মানে ধৰি লোৱা তোমাৰ এই আগৰ আগত টো কাম কৰিছিলো আৰু এই কম্পিউটাৰ অলপ চলপ নলেজ থাকিলে আ আৰু সেইয়ে আৰু কি ক'বা কম্পিউটাৰৰ বেছি মানে দিপলি হেৰি নহয় ন মানে ইমান বেছিকেও জানিব নালগে মানে অকণমান যদি তোমাৰ যে হাতৰ স্পীড আছে একচেছ লাৰ যদি এন চি কৰিব জানা আৰু নৰ্মেল ধৰা কম্পিউটাৰ যদি চলাব জানা তেতিয়াহ'লে জানিবাই তুমি এনেকৈ কিন্তু শিকাই দিয়ে এই খিনি চাই চাই কৰিলেই হ'ল আৰু
আচ্ছা
উম
আৰু কি বুলি কয় উম হো আৰু সেই ধৰি লোৱা অ মানে নৰ্মেল আৰু এক্সেলৰ কামখিনি জানিবা লাগে আৰু ন জানলি হৈ যায় আৰু।
অলপ চলপ জানিব নলেজ থাকিব লাগিব নলেজ নাথাকিলে যেন। এক্সেলত কি ক'ত কি আছে এইটো নাজানিলে মানে ধৰিব নোৱাৰিব ন। এ মানে কি আছে কত দিছে বা ভাবা, অ কোৱা।
মানে এনেইতো এক্সেলত কি কেনেৱা কেনেকুৱা টাইপৰ বস্তু জান একসেলত ধৰি ল কি জানা এনে ধৰি লোৱা।
আছে কি জানা এনেকুৱা ক'ব নোৱাৰ নাই বহুত কিব কিবি বস্তু আছে দেখোন। সেনেকাে মানে কব গতো বহুত বছৰ এতিয়াতো। লোক। এ ভিলুকাপ এচুকাপ চাগে হেৰি বহুত হাই মানে হেৰি এ এডভানস লেভেলৰো এটা আছে আৰু মোৰ হিচাপত। অ সেইটো মই ইমান এডভাস লেভেলত জানা নেকি তুমি? সৰু নাই নাই ফৰ্মলা ফৰ্মলা ইমান, নাই নাই সে হৈছে।
নাই নাই ভিলু কাপ মাতে এইটো ন মানে মানে মই ভালকে মই নাজানো দে ভিলুকাপ নাজানো মই। বলেকা বেপাৰ লোক আহ এমহে নাজানো মানে।
আচ্ছা আৰু কিবোদ তিবোদ যানা চাট জানা?
উ পাই যাৰ।
অ পিভাৰটেবলাৰ চাটচ পাই চাচ আৰু যি চাচ পাই চাচ পিভাৰটেবল আৰু মেইনলি।
উম হম এ মুখা নাজানো ভাই মই পাইছাৰটো অলপ জানো কিন্তু এই। কি বৰ্ড টেবুল এই মাখা নাজানো যে মানে তই হেৰি কথা কৈছা নয় পাইচাতে যোনটো- টেবুল যে থাকে চিনোৰীয়ো যোনটো হিচাপত মানে তোমাৰ এইটো আইটেম কিমান ইনক্ৰিজ দেই- ডিক্ৰিচ কিমান হৈছে।
এইটো কিবোড টেবুলত থাকে ন বস্তুতো কিবোড টেবুলত থাকে গম পাইছো।
এই যে পিৰিয়ড টেবোল পাইজাৰ এটা বস্তুৱে হয়। আৰু পাইচাৰ্ত কিয় কৰে কি কাৰণ পায়চাৰ্ত বহুত ধৰণৰ-
তোৰ, পাইচাডত তোৰ মানে দেখাই দিয়ে বস্তুতো বহুত মানে ধৰি লও।
অহ।
অহ কিমান পাৰ্চেন্ট আছে।
মানে মানে অ মানে মানে দেখাই দিয়ে মানে কি আৰু মানে অ অলপমান- চিমিলাৰিটি আছে। সেইটোটো মই কৈছো কি অকমান চিমিলাৰিটি আছে কিন্তু ইমানো চিমিলাৰিটি নাই আৰু ধৰি লোৱা।
অ মানেই পিভাৰ টেবুলৰ বস্তুটোয়ে ততে মানে পাইচাত থাকিব ন কি বুলি কয় তাৰে এটা ভাগ থাকিব।
ম মই সেইটোয়ে ক'লো ন হেৰি মই কিবোৰ্ড টেবুল টো ইমান ভালকে নাজানো কিন্তু- পইজাৰতো অলপমান চলপমান জানো আৰু এইটো কৈছো।
প্ৰাইভাৰ টেবুল নবোনোৱাকে আৰু পাইজাৰচ কেনেকুৱাকে বনও আৰু বুজি মানে মাইভ টেবুল টো বনাব লাগিবন। পাছতহে পাইচেত বনাবো পাৰিবি।
শুনা শুনা মানে তুমি কৈছা কি কি জানা তুমি সেইটো কৈছা ন। ত মই সেইটো জানো মই এইটো কোৱা নাই যে আমাৰ কামত সেইটো এক্সেলত- কিবোৰ্ড টেবুল বনাব দিয়ে বা এ পইচাট বনাব দিয়ে সেইটো নাই আমাৰ- শুনা মই ভালকে বুজাইছো তোমাক হা, তাতে এক্সেলৰ এখন ফৰ্মেট থাকে হা যা যেনেকা চব- কোম্পানীৰ এটা ফৰ্মেট থাকে এতিয়া তোমালোকে এ তই- জিঅ' মাতৰ্ত কাম কৰিছে তন্তৰ এটা ফৰ্মেট থাকিবই থাকিব। বুজি পা নাই এটা ফৰ্মেট থাকিব সেইটো হিচাপে ত তন্তে ই কৰি থাকিবি। চব কোম্পানী বা যিকোনো দোকানত যা শ'ৰুমত যা সিহঁতৰ নিজৰ এখন। এই ফৰ্মেট এখন থাকে, সেই ফৰ্মেটতহে কাম কৰে। ফৰ্মেটৰ বাহিৰে তোমাৰ একো কামো না পাবা, এক্সট্ৰা কিবা নলেজ আছে সেইটো বেলেগ কথা হা, কিন্তু তুমি কাম কৰিব লাগিব সেই ফৰ্মেটখনতে হয় নে নহয় তুমিওটো কাম কৰিছা, তুমিওটো ফৰ্মেটতে কাম কৰা ন।
উম
থা কৈছো, আমাৰো এখন ফৰ্মেট আছে তাতে ফৰ্মেটত সেই এন্ট্ৰি খিনি এণ্ট্ৰি কৰিব লাগে বুজি পাইছা। আৰু সেইটো হিচাপত সিহঁতক আঁহ প্ৰিণ্ট আউত পৰাই এ প্ৰিণ্টাৰটৰ কাগজ খিনি ওলাই পেলাই সিহঁতক বিল খন বনাই পেলাই দিবা লাগে বাচ আৰু একো নাই ভা, ‌ ইমান মাল আহি কিমান মাল এই খিনি যিখিনি এন ণ্টি কৰি পেলাই আমি প্ৰিন্ট আউটৰ মেচিনত প্ৰিন্ট কৰি পেলাই সিহঁতক দিওঁ, আৰু লগতে বিলখন দি দিওঁ। বুজি পাইছা না, দুটা তিনিটা বস্তু দিওঁ আৰু। আমাৰ নিজৰ এখন বিল থাকে সিহঁতৰ পৰা বিলখন আমি কালেক্ট কৰো, আমাৰ বিলখন সিহঁতে কালেক্ট কৰে। টো পৰা বিলখন, আৰু যোনখন মানে মাত যোনি খিনি হিচাপ আছে, সেই সেই যোনখন এন্ট্ৰি হয় সেইখিনিকে তোৰ ডাটা এন্ট্ৰী। কোৱান্তিটি যোনখিনি হিচাপ, সেইখিনিক আমি এন্ট্ৰি কৰো, ডাটা এন্ট্ৰিখিনি কওঁ। সেই টেবুলখন সিহঁতৰো এটা কপি থাকে, সিহঁতকো এটা কপি দি দিওঁ, আমাকো এটা কপি দিয়ে। উইথ ষ্টেম, মানে সেই সেই বস্তুখিনি এপ্ৰুভ হৈছে সেইটো দিওঁ। সেই মালখিনিৰ ওপৰতে এটা থাপ্পা মাৰি দিওঁ।। আমাৰ কোম্পানীতো এটা লগৰ আছে ন, তে সেই লগটো থাপ্পা এটা মাৰি দিওঁ। বুজিছা এই চিষ্টেমৰ চাৰজেৰ্ছ এইটো কোৱা নাই যে তাতে পিপৰ তেউল বনাব লাগে। চেত বনোৱা মানুহ যে, সেইটো সেইটো বেলেগে কৈছো কি মই কিমান খিনি জানো কি তেনে সেইটো কথা কৈছো। কিন্তু তাতে এই বস্তু বনাব নালাগে। নিজৰ ফৰ্মেটতে কাম কৰিব লাগে, সেই ফৰ্মেটটোত কাম কৰি পেলাই মানে ধৰি লোৱা তুমি সেই একাউন্টচৰ ডিটেইলচ খিনি তোমাৰ দা তা খিনি দিলা, এখন বিল থাকে আমাৰ ফালৰ পৰা বিল থাকে সেই বিলখন তুমি দিলা। তে সিহঁতৰ ফালৰ পৰা এখন বিল আহে, এখন আমি চাব চেক কৰিবলৈ সেইটো হিচাপত আছে নাই সেইটো চেক কৰিবলৈ। তাৰপাছত সিহঁতক এপ্ৰভ কৰি সিহঁতৰ লগত এটা কবি আমাৰ লগত এটা কবি চাবমিট থাকিব। বুজি পাইছা।
ছোঁ অঁ।
উম তই কি হেৰি জিঅ' মাৰ্টত কাম যে বাদ দিছে বাদ দিলি ন।
উম।
অঁ, এতিয়া কি ঘৰতে আছ নে কি?
নাই নাই মই কাম বাদ দিছিলো মই আৰু যো যোৱা দুইদিন মানৰ পৰাই কৰিছো কাম। কাম জইন কৰি সেই তাৰ কামৰ মানে কি মাৰ ধৰস্তা আছিল ন, প চাবৰ পৰা এতিয়া তোৰ মানে কি বুলি তই অঁ অঁ মানে চাৰিটা পাঁচটা মানতো গে'ল এনেই গুচি গে'ল কাৰাবাৰ ক বেলেগত কাম বিলাক কিহত ঘুচি গেলা, তাত চাৰে তিনিশ তিনিটা চাৰেটা মানৰ ঘৰত ত আশ্ৰই দি দিছে। তাৰপাছত এটা দুটা মানো কাজিয়া লাগি গেল, এতিয়া লাষ্টত যাই যে আমি ছয়টা ষ্টাফে বাচি আছো। ছয়টা ষ্টাফ বাৰু মই উলাই আহিছিলো, মাজতে পাঁচটা ষ্টাফ আছিল। চে, সেই পাঁচটা ষ্টাফ আছিল, এতিয়া পাঁচটা পাঁচটা ষ্টাফ আছিল, তেতিয়া প্ৰব্লেম হৈছিল, বুলি কেনে মাতিলে আৰ মাতি কিনে কৈছে কি
অ উম। তাকে। অ'।